অ', হয়, কি কৰি আছিলা?
মই এনে বহি আছিলো ৰ'বা, তুমি কি কৰিছা?
ময়ো এনেই আছিলো ৰ'বা এইয়া শুই পিনি উঠি চাহ-তাহ খাই অলপ বহিছোঁ আৰু।
অ', হয় নেকি?
উম, হয় ৰ'বা, তুমি কি কৰিছা?
মই এনে আছিলো ৰ'বা বহি পেলাই, কিনো কৰিম আৰু।
হয়, হয়, আজি মানে অলপ মানে এ ৰাতিপুৱা উঠি পেলাই মানে পুৰণা বন্ধুসকললৈ মনত পৰিলে, সেইবাবে মানে বিদ্যালয়ৰ বন্ধু বিলাকৰ ওপৰত মনত পৰিলে, সেই বাবে ভাবিলো যে বিদ্য়ালয় স্মৃতি টিৰ ওপৰতে অলপ কথাখিনি পাতোঁ, নে কি কোৱা?
হয় তুমি ঠিকে কৈছা পাৰি আৰু এনেকৈ বিভিন্ন মানে আমাৰ এতিয়া পুৰণা লগৰ মানে, স্কুলৰ বেছিভাগ লগৰ বিলাকৰ কাৰণে মনত পৰিয়ে থাকে দিয়াচোন, যোনবিলাক আমি আমাৰ স্কুলত ল'গ পাইছিলো বা আমাৰ বহুত ভাল ল'গৰ আছিল।
হয়, হয়, ঠিক কথা বিদ্যা-বিদ্যয়ালয়ৰ স্মৃতি বুলিলে মানে অকল বন্ধু-বান্ধৱে নহয়, তাৰে আমাৰ বিভিন্ন, উম, শিক্ষ-শিক্ষত্ৰী তাৰপিছত শ্ৰেণী কো ঠাৰ অ', মানে আহ পুৰণি স্মৃতিবোৰ আহ, আদি সকলোবোৰেই মানে বাৰ্ষিক ক্ৰিয়াই হওক মানে, বাৰ্ষিক কিবা খেল লে হওক আদি বিভিন্ন ধৰণৰ স্কুলত মানে যি যি অনুষ্ঠিত হৈছিলে, আদি সেই সকলোবোৰে মানে আমাৰ মনত পৰি যায়, তুমি ইয়াৰ বিষয়ে কি ক'বা? মানে এনেকুৱা হয়নে যে কেতিয়াবা উম, বহুত দুখ লাগে এইবিলাক কথা ভাবি?
হয় তুমি ঠিকে কৈছা, মোৰ মানে বহুত মনত পৰে আৰু এটা হয় যে কি বোলো হয়, মই যেতিয়া এতিয়া কলেজলৈ যাই থাকোঁ‌, মই আমাৰ পুৰণা স্কুল খনৰ আগেদিয়ে যাব লগা হয় ত' সেই-খ মানে দেখি পেলাই মোৰ অ', মানে বেছিকৈ মনত পৰি থাকে, এনেতো মনত পৰে। তোৰ বেছিকৈ মেৰি ক্লাছৰুমত বহিছিলো বা খেলিছিলো ত'--' বিভিন্ন ধৰণৰ কথাবোৰ মনত পৰি থাকে দিয়াচোন, আৰু যেতিয়া আগেৰে যাওঁ তেতিয়াতো আৰু মানে কবই নালাগে।
হয় হয়, বহুত দুখ লাগে। আৰু এইটো মানে, শিক্ষয়িত্ৰী, শিক্ষ-শিক্ষয়িত্ৰী বিলাকে আমাক যিমানখিনি এ জ্ঞান দিছিলে তাৰ সফলতে দিয়াচোন আজি আমি ক'বলৈ গ'লে ইমান উম, ভাল পৰিস্থিতি এটা মানে, কলেজত পঢ়ি আছোঁ।
হয় তুমি ঠিকে কৈছা দিয়াচোন, কাৰণ অ', আমি আমাক, আহ, শিক্ষক-শিক্ষয়িত্ৰী সকলক ইমান ধুনীয়াকৈ শিকাইছিল, হয় আমাক মাৰিছিল বা গালি পাৰিছিল, কিন্তু আ, যিখিনি কৈছিল আমাৰ ভালৰ কাৰণে কৈছিল যা তে আমি, আহ তেওঁলোকেটো আমাৰ পঢ়াৰ কাৰণেই টো আমাক গালি পাৰিছিল বা মাৰিছিলি দিয়াচোন, তাতকৈ বেছিটো আমাক বেলেগ একো কাৰণ দেখো কোৱা নাছিল, বা আমি কেতিয়াবা বদ মাছি কৰিলে সেইবোৰ সেই সকলোবোৰ এতিয়া মনত পৰে দিয়াচোন, যে হম আমাক ইমান ধুনীয়াকৈ বুজাইছিল, মা-মানে পঢ়াইছিল সেই সকলো বুলি এতিয়াও আমাৰ মনত পৰি থাকে।
হয় হয় ঠিক কথা কৈছা, আৰু মানে উম লাইক শিক্ষয়ত্ৰী বিলাকে আমাক ভালৰ কাৰণে কৈছিলে দিয়াচোন যিখিনি কৈছিলে যে এইখিনি কাম নকৰিবি এইখিনি বেয়া, এইখিনি কাম কৰিলে ভাল হ'ব তোৰ। এনেকে পঢ় তেনেকে পঢ়, সেইবিলাকে মানে বহু দুখ দিয়ে আজিকালি, এই মানে যেতিয়া আমি ভাবোঁ‌ যে শিক্ষয়িত্ৰী, সেনেকুৱা শিক্ষ-শিক্ষয়িত্ৰীৰ পিছে স্কুলত কিন্তু কেতিয়াও নাপায় দেই, অ', মানে স্কুলত পোৱা শিক্ষ-শিক্ষয়িত্ৰী বিলাক কলেজত কিন্তু কেতিয়াওঁ নাপায়, মানে কলেজত পোৱা শিক্ষ-শিক্ষয়িত্ৰী বিলাকে কেতিয়া তোমাৰ স্কুল শিক্ষ-শিক্ষয়িত্ৰীৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে, তুমি এইটো বস্তু অনুভব কৰিছা চাগে। হয়তো যদি তুমি, কলেজ যা-গৈ থাকা, মানে কলেজ যাবলৈ আৰম্ভ কৰিছা।
হয় তুমি ঠিকে কৈছা, মোৰো সেনেকুৱাহে লাগে কাৰণ এ এতিয়া কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী বিলাকৰ মানে এনেকুৱা হয় যে, ইমানবোৰ ল'ৰা ছোৱালী তাতে কিতাপ ইমান শাসন কৰি থাকিম, আৰু মানে এনেকুৱাও হয় যে মানে সিহঁতৰ ইমান এটা একো না যায়, আমি কে কি হয়, কি নকৰোঁ‌, কিন্তু আমি যোনখন স্কুলত পঢ়ি আছিলোঁ বা আমি য-আমাৰ যেতিয়া স্কুলত পঢ়ি থাকোঁ‌ আমাক আহ শিক্ষক-শিক্ষয়িত্ৰীসকলে আহ পঢ়োৱাৰ লগতে গালি পাৰাৰ লগতে আমাক মৰমো কৰিছিল বহুত খিনি বা আমাৰ উম, মানে আহ আমাৰ পঢ়া শুনাৰ বাহিৰেও আমাৰ বেলেগ কিবা অসুবিধা হ'লেও আমাৰ পৰা জানিব খুজিছিল যে আহ কিবা হৈছে নেকি কিবা কিবা মানে সেই হলে তো' এই সকলো বিলাক মানে মানে তেওঁলোকৰ মৰম আদৰ মানে সকলো বিলাক ইমান মানে এতিয়া বুজিব পাৰিছো আগতে এনেকুৱা লাগিছিল যে এনিটাইমতো গালিয়ে পাৰি থাকে এনিটাইম সেই কৰি থাকে মুখহে পাই নে কিন্তু এতিয়া বুজিছো যে আমাৰ ভালৰ কাৰণে কৈছিল দেছোন
হয় ঠিক কথা কৈছা আৰু বিশেষকৈ ক'বলৈ গ'লে শিক্ষকসকলৰ মৰমবিলাকে বহুত এ মানে বহুত মৰম কৰিছিল আৰু মানে তেওঁলোকৰ উপদেশে সেই আমাৰ ভাল মানুহ হ'বলৈ শিকাইছিল দিয়াচোন মে ' কোন মানুহক কেনেকে সন্মান কৰিব লাগে কেনেকে কথা বতৰা পাতিব লাগে ধৰা ডাঙৰ মানুহ এজনে কিবা যদি আমাক যদি টান কথা শুনাইছে তেতিয়াও আমি কেতিয়াও মুখে, মুখে উত্তৰ দিব নালাগে বা কেতিয়াও কব নালাগে যে যদি ভুলে থাকক বা বেয়াই থাকক আমি তেওঁক ভালদৰে সন্মান দি পেলাই ক'ব লাগে যদি ভুল নাই। সেনে তেনেধৰণে আমাৰ বহুখিনি মানে মানুহ মানে, মানে আচাৰ ব্যৱহাৰো শিকাইছিলে দিয়াচোন।
অহ' হয় তুমি ঠিকে কৈছা কাৰণ মানে চাবা আৰু যে এতিয়া মানে আমাক সকলো শিকাইছিল। আৰু আমাক তুমি কোৱাৰ দৰে যে আমাক অকল পঢ়া মানে পঢ়া শুনাই অকল শিকোৱা নাছিল। যে আমি কাক কেনেদৰে কথা কব লাগে কেনেদৰে চলিব লাগে আমাক সকলো বিলাক শিকাইছিল শিকোৱাৰ কাৰণে অহ' মানে আমি এতিয়া মই মই এতিয়া নিজে বুজিছো দিয়াচোন যে আমি গোটেইবিলাক তেওঁলোকৰ পৰাই শিকা তেওঁলোকে আমাৰ বাবে একো বেয়া কাৰণে কোৱা নাছিল সকলোৱে আমাৰ ভালৰ কাৰণে কৈছিল।
হয, হয় ঠিক কথা কৈছা আৰু বিদ্যালয়ৰ জীৱনৰ মানে যিখিনি আমাৰ বন্ধু বান্ধৱ সেইখিনি সদায় অতুত হৈয়ে থাকে দিয়াচোন মানে। ক'বলৈ গ'লে। কেতিয়াও মানে জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম আৰু মানে বহুখিনি লোক এনেকুৱা থাকে সেই বিদ্যালয় জীৱনৰ যে উম, এতিয়াও আমাৰ লগত আছে আৰু মানে বহুখিনি বন্ধু-বান্ধৱ। তোমাৰ লগতো চাগে আছে এনেকুৱা বহুখিনি।
হয়, হয় মোৰ লগতো আছে মানে বিদ্যালয়ত যোনবিলাক আমাৰ লগৰ থাকে বা
থাকে বা উম, মানে সকলোবোৰ আৰু আমি কেতিয়াও পাহৰিব নোৱাৰো আৰু এতিয়া কলেজত গৈছো হয় নতুন বন্ধু বান্ধৱী পাইছো হয় কিন্তু যোনবিলাক স্কুলৰ আছিল সেইবিলাকৰ কেতিয়াও হব নোৱাৰে কাৰণ আমি স্কুলত থাকোতে আমাৰ এনেকুৱা আছিল যে আমি অকল একেলগে পঢ়িব লাগে খাব লাগে খেলিব লাগে তাতকৈ বেছি একো নালাগে কিন্তু মানে এতিয়া এনেকুৱা হৈছে যে স্বাৰ্থ এটা আহি গৈছে চবৰে মনত নিজৰ টো মানে
চাই দিয়াচোন কিন্তু মানে আমাৰ স্কুলত থাকোতে সেনেকুৱা নাছিল আমি সকলো মিলি একেলগে খাইছিলো, বহিছিলো, খেলিছিলো, পঢ়িছিলো। আমাৰ সকলোৰে মাজত এটা মিলা প্ৰীতিটো বেছি আছিল আৰু স্কুলৰ সময়ত।
হয়, হয় ঠিক কথা মানে উম, যেতিয়া বিদ্যালয়ত আমাৰ প্ৰাৰ্থনা সভা হৈছিলে তাৰপিছত তাতে মহৎলোকৰ বাণী সেইবিলাক বহুখিনি আমাৰ কথা এতিয়াও স্মৃতি মানে বহুখিনি মনত পৰে আৰু অ মানে বাৰ্ষিক খেল ধেমালি তাৰপিছত অ শিক্ষক দিৱস সেনেকে বহুখিনি মানে আৰু ক'বলৈ গ'লে বিজ্ঞান দিৱস স্কুলত আমাৰ স্কুলত মানে বিজ্ঞান দিৱস পাতিছে তাতে সকলোৱে মানে বিভিন্ন ধৰণৰ বস্তু সজাই আনিছিলে মানে বনাই আনিছিলে বিজ্ঞান দিৱসত। কোনোবাই কম্পিউটাৰে আনিলে। সেনেকেবনাই থাৰ্ম কলাৰ দি কোনোবাই কিবা ফুলৰ টাব এটা আনিলে। সেনেকে বিভিন্ন ধৰণৰ মানে উম বস্তু সজাই পৰাই আমাৰ বিদ্যালয়ত যিখিনি মানে বি- বি - বি মানে বিজ্ঞান দিৱস হৈছিলে সেই তেতিয়া মানে সকলোবোৰে সজ -সজাই আনিছিলে আৰু সকলোৰে মানে তেতিয়া একতা এটা আছিলে যে অ তোৰতো ভাল হৈছে দেই। সেনেকে মানে বহুখিনিয়ে মানে এনেকে কয় আৰু তেতিয়া আমি এটা উৎসাহ পাওঁ মনত। এই সেনেকৈ মানে বিদ্যালয়ৰ স্মৃতিবিলাকে বহুখিনি আমাক মানে সুখ দিয়ে আৰু এতিয়া কথাখিনি ভাবিলে কিন্তু আমি কেতিয়াও সেইবিলাক সুখ বুলি নোৱাৰে কাৰণ জীৱনত আমি সদায় আগুৱাই যাবই লাগিব।
হয় তুমি ঠিকে কৈছা আৰু সেই বিদ্যালয়ৰ এ দিনত মোৰ এতিয়া মন আছে। যে আমাক যে সেই গৰম বন্ধত বা ঠাণ্ডা বন্ধত দিছিল প্ৰজেক্ট বোৰ প্ৰজেক্ট বোৰ তেতিয়া মানে কিছুমান এই তুমি কোৱাৰ দৰে বনাব দিয়ে সেইবিলাক আ মানে একেলগে আমি লগৰ বিলাক কোনোবা এজনৰ ঘৰত বা ক আজি এজনৰ কালি মানে বেলেগজনৰ সেনেকা ঘৰত যাই যাই আমি একেলগে চাৰি পাঁচ জন একলগত প্ৰজেক্টো কৰিছিলো। সেই সময়খিনি একেলগে থাকা সময়খিনি বহুত মানে ভাল লাগিছিল স্কুলৰ লগতে যেতিয়া আমি বাহিৰত লগ পাইছিলো আৰু লগতে উম কি বুলি কয় এইটো আ আমি একেলগে যেতিয়া সেই প্ৰজেক্ট বোৰ কৰিছিলো আমাৰ মাজত কেতিয়াবা কিবা কাজিয়াও লাগিছিল বা কিবা ধেমালিও হৈছিল যে মই এইটো ভাল কৰিছো মই কিবা ত ' তেনেকুৱা ধৰণৰ বিভিন্ন হেৰি কৰিছিলো আমি একেলগে। ত' আ মোৰ এতিয়াও মনত আছে আমি যোনটো আমি চাৰিজনে এবাৰ এটা মানে এনেকুৱা ধৰণৰ প্ৰজেক্ট বনাইছিলো তাতে আমি ফাৰ্ষ্ট প্ৰাইজ পাইছিলো ত' সেই দিনবোৰ মানে
মোৰ মানে এতিয়া মনত থাকি যায় আৰু। বিশেষকৈ বিদ্যালয়ৰ একেবাৰে শেষৰ দিনটো যোনটো আমাৰ বিদায় বিদায়ৰ দিন আৰু সেইটো বহুখিনি মানে এতিয়ালৈকে মোৰ বহুখিনি মনত আছে মানে যে আমি সকলোৱে সিদিনা বহুখিনি দুখ পাইছিলো ত' সেনেকে মানে বন্ধু বান্ধৱসকলৰ পৰা দূৰত আহিব লগা হৈছে কাৰণ সকলোৰে বেলেগ বেলেগ কলেজ। বা বেলেগ বেলেগ বিদ্যালয় যদি লৈছেও তেতিয়া আমাৰ বন্ধুত্ব অলমান মানে দূৰ হোৱাৰ দৰে লাগিছিলে ছ' সেইবাবে সেই বিদ্যালয়ৰ শেষৰ দিনটো আমাৰ শিক্ষক শিক্ষয়িত্ৰীবিলাকৰ লগত আৰু আমাৰ বন্ধু বান্ধৱৰ লগতে হওঁক সেনেকে সেই দিনটো সেই দিনবোৰ মনত পৰিলে সুকে খুন্দা মাৰি ধৰে দিয়াচোন।
হয় তুমি ঠিকে কৈছা কাৰণ সেই দিনটো আমাৰ বাবে বহুত মানে বেছিয়ে মানে মৰমৰ বা বহুত দুখ লগা দিন আছিল আৰু সেই দিনটো আমাৰ বিদ্যায়ালয়ৰ যিহেতু শেষ দিন বুলি কোৱা হয়।
হয় হয় আৰু বিদ্যালয়ৰ স্মৃতি আমি কেতিয়াও পাহৰিব নোৱাৰিম দিয়াচোন।
হয় তুমি ঠিক থিকে কৈছা আৰু আজি তোমাল লগত এনেদৰে বিদ্যালয়ৰ ওপৰত বিদ্যালয়ৰ স্মৃতিৰ ওপৰত কথা পাতি বহুত কিন্তু ভাল লাগিল দিয়া।
দিয়া হয় হয় মোৰ ভাল লাগিল দিয়া পিছে আজিলৈ ৰাখিছো।
অ' ঠিক আছে ৰাখছো